হেল্ল! আহ কি খবৰ? আহ ভাল ভাল। মোৰ ভালেই আছো আৰু কি কবা আৰু।
বাকী তোমালোকৰ ক'বাত মাটি কিনিছে অ চৰি চৰি চৰি কৰ'বাত কৰবাত তাৰে যোৱা প্লেনিং এটা ক'বাত তুমি যোৱা প্লেনিং এটা কৈছিলা ক'ত যাবা এতিয়া?
অ, যোৱা প্লেনটো আমি শ্বিলঙত অ শ্বিলঙতে ভাবিছো শ্বিলঙত যাম বুলি। বাকী, বাকী মই চব কথা চথা পাতিলো বাৰু।
অ, দিয়া মোক মোৰো ফিক্স কৰি দিয়া নাই কিবা এটা কৰি।
তোমাৰতো ফিক্স কৰি আক। সেই সেইকাৰণে তোমাক ক'বলৈ ফোন কৰিছো মই প্লেনটো মই ক'ম মানে তোমাক।
অ দিয়া দিয়া বুজাই দিয়াচোন ভালকে মই তাৰমানে বুজি পোৱা নাই।
আমি আমি প্ৰথমতে আমি হেৰি তুমি তেজপুৰত থাকা ন মই লখিমপুৰৰ পৰা যাম তেজপুৰলৈ
অ।
তাৰপিছত মই তোমাক আমি তাৰপৰা তেজপুৰলৈ গৈ পেলাই আমি কাৰ বুক কৰিম
অহ অহ
কাৰ খন আকৌ হেৰি পৰাহে হ'ব গুৱাহাটীৰ পৰা আছে কেব মানে খেলে যাম। এয়াৰ পৰা আমি ট্ৰেইনত যাম গুৱাহাটী লৈকে। গুৱাহাটীলৈকে ট্ৰেইন গৈ পেলাই তাৰপৰা হেই মোৰ লগৰ কেইটাও আহিব তোমাৰ লগৰ কেইটাও আহিব নহয়।
অ অ আহিব অঁ।
অ', আমি গুৱালীৰ চবাই কেল গু থাম।
অ'।
গুঠি পেলাই আমি তাত গুৱাহাটীলৈ গ'লো গুৱাহাট আমি তাত তাত। তাৰপাছত মইখন যোনখন বুক কৰি থৈছিলো।
অ'।
সেইটো মানে সিহঁতক মানে বেছিকে এডভান্ঞ্চ দিব লগা হ'ল মানে এতিয়া মোৰ পৰা। পইচাটো মানে।
মই এনেই কিমান মান দিব লাগিব তোমাক।
ত মানে গাড়ী ভড়াৰ কাৰণে তুমি একস্ৰা কৰিব লাগিব আৰু থাৰ কাৰণে এক্স্ৰা কৰিব দ লাগিব।
অ আচছা।
গাইব কাৰণে বিছনে যায় বাৰু। থাকা আৰু তোমাৰ ঘোঁৰাটোৰ থাকা আৰু ঘোঁৰাটোোৱে নিজৰ ওপৰত পথাৰ।
অ তাত বাকী তোমাৰ খোৱা বোৱা কি হব।
খোৱা বোৱাটো সেইটোয়ে তোমাৰ নিজৰ ওপৰত মানে। ভেজ ভেজো পায় নন ভেজো পায় ভেজ বিলাকতান এইটট একুৱ পাই যায়। নন ভেজ হ'লে মানে অকণ বাঢ়ি যায় নন ভেজ হলে বাঢ়ি যায়গৈ আৰু।
অ'।
আৰু থকাো থকাটো আমি এটা ৰুমতে গোটেইখিনি ল'ৰা খিনি একেলগে থাকিমগে আৰু। আৰু টেনশ্যন নাই মানে বেছি পছ নাযায়।
আচ্ছা।
আচছা আমি গোটেইখিনি গুৱাহাটীতেলাই গ'লো। যাওঁতে এভই মিলাই লম।
অ অ।
সেইটো, পইচাটো কথা পা দিয়া, খালি মই যাম, পৰহিলে যাম চাগে তোমাৰ ঘ।
আচ্ছা।
উ পাঁচ তাৰিখ মান আমি উওলাই দিম ইয়াৰ পা।
অ-অ, বাকী তোমাৰ এইটো যে, ঘৰৰ খবৰ কেনেকুৱা চলিছে।
ঘৰৰ, ভালেই বাৰু।
মা দেউতাহঁতৰ ভালেই।
কি গৰম বাৰু কি ক'বা।
তাকেই। তোমালোকৰ তাত গম পৰিছে।
উম। তেজপুৰ ফালে গৰম হৈছে ন নাই।
হ বহু গৰম হয়, তোমালোকৰ ফালে কেনেকুৱা।
আমাৰফালে গৰমেই বাৰু, আমাৰফালে বৰষুণো দি থাকে। বৰষুণ দি আছে।
তাৰমানে আমাৰ এইফালে বৰষুণ চৰষুণ একো নায়েই, পুৰা খৰাং হৈ গৈছে জেগাবিলাক, বহুত ৰ'দ।
উম-উ, টাউনীয়া এলেকা যে সেইকাৰণে হয় চাগে।
অ, হয় চাগে সেইটো কাৰণে। তোমালোকৰ তাত কি বৰষুণে, ভালেই নদী চদী ওচৰতে তোমালোকৰ তাত।
নদী আছে বাৰু নদীৰ ওচৰতে। অ হলেও বৰষুণ নাই, বানপানী হোৱা নাই হোৱা নাই বাৰু। হ'বে চাগে বেলেগে, হোৱা নাই, উম। উম-উম, উ-উ।
বাকী খেতি কেনেকুৱা হৈছে, খেতি তোমালোকৰ।
খেতি এতিয়া, কালিলে বোকা দিবহে, বোকা দিয়া নাই এতিয়ালৈকে।
অ' বোকা দিবে
অ, তুমি কঠীয়া মাৰা জানো।
কঠীয়া- কঠীয়া মাৰো বাৰু কিন্তু ইমান ভালকে নাজানো মাৰিবলে।
তোমালোকৰ সেইফালে কঠীয়া মাৰিলে, এটা ফেৰিত কিমানকে দিয়ে? এটা মুঠাত?
এটা মুঠা দহ বাৰ টকা এনেকে, হয় আৰু মুঠি চাই পেলাই।
অ', আমাৰ এইফালে তোমালোকতকে বেছি মানে। আমাৰ স, আমাৰ সৰুকে মানে তোমাৰ নৰ্মেল মুঠিটোতে বিশ টকাকে দিয়ে।
অ, বিশ টকাকে দিয়ে।
অ', অ'
এটামুঠি।
এটা মুঠিত অ'।
লেবাৰ
নাই নাই, তেন তেনেকুৱা নায়ে তেনেকুৱা নাই, অ'। আছে এইফালে তোমাৰ, এই সৰু সৰু পোৱালী বিলাকে মাৰিব আহে।
বাকী তুমি কিবা কৰি আছা নেকি, মাতটো ভালকে অহা নাই।
অ, মই এই, এই জিমলৈ গৈছিলো অলপ। জিমতে আছো, । এই শ্বিলং যোৱা ট্ৰিপটো তুমি যাম বুলি কৈছিলা যে।
উম, উম, উম
সেইটোয়েই তোমাক ক'বলৈ ফোন কৰিলো।
দিয়া মই যাম দিয়া, তুমি খালী ফিক্স কৰিবা হা। প পইচা যিমান দৰকা, পইচা যিমান দৰকাৰ হয় মই দিম।
উম', উম।
খালি মই যাব পাব, যাব, যাব, যাব পাব লাগে, হেৰি, এই শ্বিলং ক'ত যাবা তুমি।
শ্বিলং আমি এ লাইকট বুলি কয় তাত যাম ওপৰত একেবাৰে লাইকত, উম। বঢ়িয়া বাৰু, কেমেৰা চেমেৰা, কেমেৰা চেমেৰা এটা হেৰি কৰিব লাগিছিলে।
কেমেৰা যোগাৰ হৈ যাব বাৰু, মোৰ লগৰখিনি তাত আছে বাৰু কেমেৰা নিকন এটা, তুমি খালি মোক হা ভাড়া, ভাড়া নালাগে অ', সিহঁতো যাব নহয়।
হ'ব বাৰু।
অ'
মানে এইবিলাক পাহাৰ এলেকা ন, তাত গ'লে মানে কেমেৰা চেমেৰা থাকিলে মানে ফটো বিলাকো ভাল আহে
উম', ভাল আহে ভাল আহে।
আৰু, আৰু মেমৰিজতে থাকিও যায়।
আচ্ছা, তাৰ আইটেমটো মানে খোৱা বোৱা নিজৰ তাৰমানে আৰু ন।
মাংখ হয়টো নিজৰ লাগিব। যোৱা তুহে যোৱাতো একো টেনচন লব নালাগে, থকাতো ও কৰিব নালগে, খালী ঘোঁৰাটো আৰু খোৱাটো নিজৰ।
আচ্ছা, থকাটো মানে গোটেইখিনিয়ে তাৰমানে হেৰি পইচাটো আৰু ন।
উম একেলগ আমি ভাবিছো এটা ৰুমতে থাকিম বুলি।
নটা পোৱালি তোমাৰ কাৰখনত আতিব জানোঁ?
আতিব।
আতি আ টাটা চুমো।
অ টাটা চুমু।
আৰামত বহি যাব পাৰি টাটা চমু খনত।
উম আৰামত
থাকে থাকে এই নটা নহয় নটা চিট মানে কেপাচিটি নটা আৰু আৰু আতিব আমাৰ লগৰ খিনি মিন ন।
সেইটো সেইটো আটি যাব যোৱাটো টেনচন নাই থকাটোও টেনচন নাই বাকী
অঁ। তাকে।
বাকী তোমাৰ স্কুল স্কুল বান্ধিলে?
স্কুল ক মই স্কুল পঢ়ি আছো এতিয়া স্কুলীয়া বয়স নাই আৰু।
সেইটোৱেই কলেজ?
কলেজ মই তোমাৰ বি এটো জাষ্ট কমপ্লিট কৰিছো এইবাৰ।
অ কমপ্লিট কৰিলে ন।
তুমি কি পঢ়ি আছানো পাহৰিলেোৱা বহুত দিনতে তোমাক লগ পোৱা।
মই এই বাৰ ছেকেণ্ড ইয়াৰ।
অ তাৰমানে দিবাহে নে দিলা?
ফাইল দিমহে এই বাৰ দিয়া নাই এতিয়া লৈকে।
অ।
বাকী কিবা যদি মই হেতিয়া পঢ়া শু লাগি আছো বাৰু
দিয়া লগা লগা পঢ়া পঢ়াটোৱে মেইন আগুৱাই লৈ যাব। বুজিছা?
স্কুটিখন মামা দিব ল'ব লাগিব।
স্কুটি ল'ব লাগিব ন।
অ আমাৰ স্কুটি ল'ব লাগিব।
মামা স্কুটি ল'বলৈ বহুত পাৰ্চেণ্টিজ লাগিব মই তোমাৰ নাই নাই মই ছয় পাৰ্চেণ্টৰ কাৰণে নাপালো তোমাৰ।
অ ছয় পাৰ্চেণ্টৰ।
ছোৱালীবিলাকৰ কম ল'ৰা বিলাকৰ বহুত লাগে যে।
উম', উম।
কি কৰিবা আৰু দুৰ্ভাগ্যবশত ছয় পাৰ্চেণ্ট এটাৰ কাৰণে, মই স্কুটিখন নাপালোঁ আৰু লাগে নেকি কিবা।
উম', উম হৈ যায়গে আৰু কি ক'বা আৰু।
তাকেই টো।
উম', উম।
বাকী তুমি কিবা মানুহটো ফোপাই থাকাৰ নিচিনা লাগে, দৌৰি আছা নেকি?
অ' আচ্ছা, কিবা, চাকৰি- তাকৰি কাৰণে লাগিছা নে? নে কিবা কাৰণে
চাকৰি নহয় বডি বনাব লাগে অলপ। বহুত ক্ষিণ হৈ গৈছে ঘৰত থাকি থাকি।
অ' তোমাক এই বহুত আগতে আগতে সৰুতে দেখা এতিয়া কেনেকুৱা নো হলা জানো দেখাই নাই মানুহটো।
অ', আহিবা আকৌ আমাৰ ফালে ঘৰৰ ফালে।
নাই যোৱা হোৱাই নাই ৰখা, মই এইফালে তোমাৰ, ডিউটি এটাত লাগি আছোঁ বাৰু। পাৰ্চনেল জব এটা, তাকে কি হয়
অ'। অ লাগি থাকা, লাগি থাকা এতিয়া চবতে ট্ৰাই কৰিব লাগে আৰু।
অ' তোমাৰ বা এজনী আছিলে নহয়, বাৰ খবৰ কেনেকুৱা?
বাৰ খবৰ ভালেই বাৰু। বাও একে, বাও কিবা কাম এটা কৰি আছে জব হে পাৰ্চনেল হেৰি
দিয়া, দিয়া, দিয়া, দিয়া কৰক দিয়া ভালেই আজিকালি।
সেইটোৱে, সেইটোৱে। কৰি আছে। উম', আজিকালি চাকৰি পাবলৈও বহুত, কম্পিটিশনহে হৈছে আৰু।
অ'।
উম'।
লাগা লাগা ভালকে লাগা, লাগিব দিবা।
এইটোৱে, লাগিয়ে আছোঁ বাৰু এতিয়া কি হয়?
অ', অ'।
উহ উম' উম', সেইটোয়ে মই তোমাক এ, যেতিয়া মই যোনদিনাখন ক'ম পাঁচ তাৰিখৰ আগত যাম খালি আমি শ্বিলঙলে।
অ', অ'।
তেতিয়া মই তোমাক জনাম কিমান বাজেট হয়, বাজেটটো কৈ দিম হিচাপ ওলাই পেলাই।
আচ্ছ, বাজেটটো মানে এতিয়ালৈকে ফিক্স হোৱাই নাই তোমালোকৰ?
বাজেটটো ফিক্স হোৱা নাই মানে তোমালোকৰ এতিয়া পাৰ্চনেল কিমান যায়, সেইটো তোমাৰ ওপৰত কথা দিপেণ্ড নকৰোঁ ন উম এ
অ', হয়' হয়' বাৰু
উম', হ'ব মই তোমাক কৈ দিম। লগাই পেলাই দি, উম উম হ'ব দিয়া।